ধুনো। শুনিছা।
কি কৈছা?
শুনিছা নে নাই।
শুনিছোঁ।
অ', কি কৰিছা?
এইয়া মই ভাত খাই আছোঁ, কলেজ যাব ওলাইছোঁ।
অহ।
কলেজত মানে এই কিতাপ দুখন মান জমা দিব লাগে।
অ'।
হে মানে লাইব্ৰেৰীত মানে সময়ৰ পিছত জমা দিলে হেৰি ফাইন দিব লাগে।
অ', কলেজৰ লাইব্ৰেৰী নে, নে এ, পুথিভঁৰালত?
কলেজৰ লাইব্ৰেৰীতে
অ, অ।
সেইকাৰণে আগতীয়াকে জমা দিওঁ আৰু।
ফাইন মানে ফাইন মানে কি কি ফাইন?
ফাইন মানে কিবা এনেকে পঞ্চাশ টকা এশ টকা এনেকে লয় আৰু বেছি দিন হৈ গ'লে।
অ অ মানে এতিয়া কিতাপ তোমালোকে তাৰ পৰা আনিও পঢ়ি থাকিব।
অ তাৰ পৰা এয়া হেৰি, লাইব্ৰেৰী কাৰ্ড এখন বনাব লাগে।
অ'।
সেইখন দি পেলাই আমি হেৰি আনিব পাৰো লাইব্ৰেৰীৰ পৰা কিতাপ আনিব পাৰো আৰু দুখনকে,
অ' এ' আকৌ সেইকেইখন জমা দিলেহে। বিলাক দিয়ে নেকি?
অ', সেইকেইখন জমা দিলেহে বেলেগ বেলেগ দিব মানে বেছিকে নিদিয়ে আৰু দুখনহে দিয়ে।
অ তেতিয়া হ'লেচোন হেৰি ন দুখীয়া ল'ৰা ছোৱালী খিনিক দেখোন কিতাপ নিকিনাকেও তেনেকে পঢ়িব পাৰে ধৰা।
অ', কিতাপ নিকিনাকেও। পায় আৰু হেৰি যে এতিয়া আমাৰ মানে চেমিষ্টাৰ কেইটা ছমহীয়াহে। সেইটো কাৰণে ছমাহত নো আৰু এমাহমানহে ভালকে ক্লাছ হয়।
অ'।
এ এমাহৰ কাৰণেনো কি ইমান দামী দামী কিতাপ কেইখন কিনিবা এখনত চাৰিশ পাঁচশ টকা লয়।
অ'
সেইটো কাৰণে হেৰি আৰু আমি সেই লাইব্ৰেৰীৰ পৰাই আনো আৰু কিতাপ তেনেকে লোৱা নোৱা
চবেইতো চাগে তেনেকে লয় ন'?
বেছিভাগে তেনেকে লয়। কিতাপ নিকিনোৱে আমি প্ৰায়ে নিকিনো।
অ', মানে যথেষ্ট কিতাপো থাকে চাগে ন' তাত।
অ', যদি তুমি সময়তগৈ পোৱাগৈ মানে হেৰি কিছুমান কিতাপ সৰহকে থাকে কিছুমান কিতাপ কমাই থাকে। সেই কমকে থকা বিলাক বিচাৰি, পোৱা নাযায় একেবাৰে সোনকালে গৈ মানে যেতিয়া চেমিষ্টাৰটো আৰম্ভ হয়
অ'।
গোটেই যদি তুমি কিতাপখন চাবলৈ যোৱা তেতিয়া পাবা আৰু যদি দেৰিকে যোৱা তেতিয়া বেলেগ লৰা ছোৱালী লৈ যায়।
অ'
বেছিকে থকা কিতাপ কেইখন পাও আৰু,
অ', অ'। ন কমকে থকা মানে ল'ৰা ছোৱালীৰ অনুপাতে আনিও থব লাগে জমা কৰি ন!
নাই নথয় এ আগৰ পৰা এনেকে ঘূৰি ঘূৰি আহা কেইখনমান থাকে আৰু পুৰণা পুৰণা
অ'।
ফালি যায় ওপৰৰ কাগজ মানে কি কয় ওপৰৰ যিটো কভাৰ থাকে সেয়া অ', সেয়া ফালি যায় তাৰপিছত আকৌ সেয়া বাইণ্ডিং কৰি পেলাই আকৌ এনেকে লগাই দিয়ে যে এনেকে লগাই দি পেলাই থয় আৰু বান্ধি
উম।
তাকে আনিব লাগে আৰু নহ'লে আকৌ এনেই এনেই অত দাম দি কোনে কনে গৈ হেয়া
অ'।
ক্লাছ ফাইভৰ আমাৰ এমাহো ভালকে নকৰে
অ'। তাকে হেৰি তুমিও আকৌ কৈছিলা যে, বোলে মই কলেজলৈ গ'লে তোমালোকৰ তালৈ যাব পাৰো বুলি তাৰ পিছত মই বোলো কিবা কৰা।
অ', সেয়া এতিয়া যাব ওলাইছো আৰু
অ', মায়ে কি কৈছে?
মায়ে এয়া হেৰি দেউটা যাব ওলাইছে আগফালে আছেগৈ আৰু
অহ, দেউতা আজি দেৰিকে যাব ওলাইছে নেকি?
অ', এই দেউতাই এ লাই ছিলে যাব যে। তাৰ পিছত সেয়া এলাইচি কাগজ বিলাক চাই থাকোঁতে দেৰি হৈ গল উম তাই এনেও দেৰি হয়
অ'।
তুমি কি কৰি আছা?
মই আছো এ মই আকৌ ভাবিছিলো বোলো হেই মেলা এখন আছে আমাৰ আজি ইফালে। আহা হৈ গ'লো হৈ এই পৰিণীতা বাহতৰ ঘৰত সিহতৰ ঘৰৰ ওচৰতে
অ'। এতিয়া আকৌ ইমান গৰম আজি
গৰমটো হয় বাৰু। ৰ'দডাল দিছে যোৱাবাৰ একেবাৰে বহুত বৰষুণ এইবাৰ আকৌ আজি গৰমটো কিবা হপ হপনি ধৰা গৰম ন?
অ' হেৰি মানে একেবাৰে মই আহোতেও মানে আহোতে মানে হেৰি আৰু এ ৰাতিপুৱা পৰাই মানে ৰ'দ দিছে যে। ৰাতিপুৱা ছটামান বজাৰ পৰাই ৰ'দ দিছে বহুত গৰম আজি।
অ', তাকে এতিয়া কলেজত সেই সেইকিইখন জমা দিয়া কামহে আছে নে? বেলেগ কামো আছে?
সেইকেইখন জমাই দিম আকৌ এ পৰীক্ষা পালেহি যে, তিন তাৰিখৰ পা সেইয়া হেয়ি ছেমিষ্টাৰ এক্সাম ফৰ্থ ছেমিষ্টাৰ এক্স এক্সাম একে শেষৰটো আৰু ফাইনেলটো এইটো।
এইবাৰ তোমাৰ শেষৰটো হ'ব
অ', মানে মানে শেষ ৰতটো মানে মোৰ বি এ পঢ়ি শেষ হোৱা নাই। কিন্তু এ ফৰ্থ ছেম আৰু ফৰ্থ ছেমৰ ফাইনেল এক্সাম হ'ব এইটো। তাৰপিছত মই ফিফ চেম পাম আৰু তাৰ কাৰণে হে এডমিটখন উলিয়াব লাগিব এডমিটত আকৌ ভাইচ প্ৰিন্সিপাল ছাৰৰ চাইন থাকিব লাগিব তেতিয়াহে মানে আমাক পৰীক্ষা দিবলৈ দিব নহ'লে মানে পৰীক্ষা দিব নিদিয়ে।
প্ৰিন্সিপালৰ চাইন। সেইটো কলেজৰ পৰা তেনেকে নিদ দিয়ে জানো চাইন কৰি পেলাই এডমিটখন নিদিয়ে জানো?
আকৌ আমি মানে এই এন চিটি চি লগাই যে, মানে হেৰি যদি কিছুমানৰ যদি হেৰি এটেণ্ডেঞ্চ কমি থাকে। এ এটেণ্ডেঞ্চ কমাৰবিলাকৰ মানে এনচি লাগে, এয়া সিহঁতে পাঁচশ, বাৰশ শ এনেকে পইচা দিব লাগে। অ', ডি চি লাগা খিনিয়ে মানে হেৰি, পৰীক্ষা দিব বৈ নোৱাৰে যিখিনি ডি‌ চি লাগে।
অ'।
তেতিয়া মানে কি কয়, এয়া আমি যে এডমিটখন চ-চাইন কৰিবলৈ নিওঁ তেতিয়া মানে চাই। চাই মানে, এন চি লাগিছে নে নাই? অ', যাৰ যাৰ এন চি ই লাগিছে সিহঁতৰ পাহে পইচাটো লৈ লয়, লোৱাৰ পিছতহে চাইন কৰি দিব, চাইন কৰি দিয়াৰ পিছতহে মানে আমি হেৰি, পৰীক্ষাটো দিব পাৰিম আৰু।
অ', পাৰিবা নে নোৱাৰিবা, সেইটো কম মানে হেৰি কনফাৰ্ম হ'ব আৰু।
অ', মানে নহ'লে মানে হেৰি য়ে পৰীক্ষা দিবলৈ গ'লে যদি সিখন চাইন কৰাখন নিনো, আমাক পৰীক্ষাৰ পৰা উঠাই দিব।
অ', অ', তোমাৰ এতিয়া কিবা লাগে? কি লাগ, কিবা লাগি আছে জানো?
নাই, নাই, মোৰ লা, মোৰ লাগিব বুলি ভাবিছিলোঁ, তাৰপিছত লাগিব বুলি ভাবি পেলাই হেৰি এয়া মোৰ মানে মাইনৰ চাবজেক্ট হিষ্ট্ৰী, হিষ্ট্ৰীটোত মানে প্ৰথমতে ভাবিছিলোঁ কি হেৰি বুলি, হিষ্ট্ৰীটো চাগে এটেনডেঞ্চটো নধৰে।
অ
মানে শ্ব' কৰা নাছিলে হেৰিয়ত অনলাইনত আমাৰ এটেণ্ডেঞ্চ লয় যে প্ৰথমতে চব কৰা নাছিলে সেইকাৰণে ভাবিছিলো কি এ সিচটোো চাগে এটেডেঞ্চ নলয় বা ইমান মানে গুৰুত্ব দিয়া নাছিলো আৰু নালাগিব বুলি ভাবিছিলো সেই টো ইমান হেৰি নহয় বুলি ভাবিলো, কিন্তু পিছতহে গম পালো যে, সেইটোও লাগিব সেইটোও মানে আতেন্দেন্স থাকিব লাগিব। নহ'লে এন চি লাগি যাব
অ' চবতে লাগিব ন?
দুটা চাবজেক্ট এতিয়া আমাৰ মেজৰ মাইনৰ আছে আৰু বাকীকেইটা চাবজেক্টো আছে। কিন্তু সেইকেইটা চাবজেক্টৰ ইমান মানে গুৰুত্ব নাই কিন্তু মেজৰ আৰু মাইনৰ এইকেইটা মানে গুৰুত্ব আছে এই দুটা চাবজেক্টৰ
এই দুটা চাবজেক্টৰ লাগিব।
দুটা চাবজেক্ট মানে মেজৰ চাবজেক্টটো এ মেজৰ বুলিহে কোৱা যায় কিন্তু পেপাৰ আছে চাৰিখন মেজৰৰ
মাইনৰ পেপাৰ পেপাৰ এখন।
অ'।
মেজৰটোৰ বাৰু হেৰি এটেণ্ডেঞ্চ আছেই কিন্তু মাইনৰ নাছিলে সেইটো কাৰণে মেমৰ ওচৰলৈ গৈছিলোঁ। হেৰি দিবলৈ এপ্লিকেচন দিবলৈ তাৰপিছত মেমে কৈছে হেৰি তোমালোকৰ এতিয়া একো ক'ব নোৱাৰোঁ আমি চাম কাৰ কিমান আছে চাম তাৰ পাছতহে তোমালোকক জনাম যদি এন চি লাগে তাৰপিছত তোমালোকে এপ্লিকেশ্যন দিব আহিবা।
অ
তাৰপিছত নালাগিলে এন চি নালাগিল ভালে হ'ল আৰু পইচা দিব নালাগে এতিয়া।
অ' এতিয়া পইচা দিব নলগিয়া নলগিয়া হ'ল নহলে আকৌ সেইফালেও পইচা দিব লগা হ'ল হয়।
উম
উম
সেইয়া এতিয়া আজি সেয়া সেইটো কাম আকৌ সেই কিতাপ কেইখনো জমা দিম মানে আজি কিতাপ কেইখন আকৌ ৰিনিউহে কৰিম মই সেই যে অ' হেৰি যে, পৰীক্ষা আছে যে
অ'।
অ'। পৰীক্ষালকে ৰাখিম পৰীক্ষাটো শেষ পিছত জমা দিম আৰু তেতিয়া
এতিয়া ৰিণু যে, কৰিবা সেইটো আকৌ এক্সট্ৰা পইচা দিব লাগিব।
নাই নালাগে কিন্তু মানে সময়ৰ আগত যদি তুমি ৰিনিউ কৰা বা জমা দিয়া তেতিয়াহ'লে পইচা দিব নালাগে।
অ'।
সময়ৰ পাছতহে মানে দেত এটা দি দিয়ে আমাক এটোত এটোত আহিবা সেইটো ডেটত কে আগত গ'লেও কথা নাই। কিন্তু সেইটো দেটতকে পিছুৱাই পিছুৱাই গ'লেহে মানে সেই পইচাটো দিব লাগে।
অ'। আতছা কথাটো সেয়াহে মই আকৌ লাইব্ৰেৰী বুলি কওঁতে বোলো ইয়াৰ পুথিভঁৰালৰ পৰা নিবলৈ নি আছিলা নেকি সেনেকে ভাবিছিলো।
নাই পুথিভঁৰালৰ হেৰি যে, দূৰ হয় আৰু অকলে অকলে ভালো নালাগে। পুথিভঁৰালৰ হেৰি আছে আছে বাৰু আমাৰ কাৰ্ড আছেই।
আ সেয়ে কাৰেণটো পঢ়ি থকা ল'ৰা-ছোৱালী চবেই বনাব পাৰে ন?
অ', পাৰে চাগে, কিন্তু আমাক মানে এই দেউতাইহে নি পেলাই বনাইছিলে।
উম।
মানেচ চিনাকি মানুহ হ'লে এনেকে গৈ পেলাই ভাল লাগে, এতিয়া অকলে অকলে যাবলৈ বেয়া লাগে যে ইমান ডাঙৰ সেইটো হেৰি, এতিয়া কলেজত ধৰা অত'বিলাক ল'ৰা-ছোৱালী থাকে, গৈ থাকে সিহঁত থাকেই।
অ', অ'। হয় দিয়া। এতিয়া কিমান সময়ত আহিবা?
এতিয়া যাম আৰু এতিয়া ভাতকেইটা খাই হওঁক, তাৰপিছত কাপোৰ-খানি পিন্ধি পেলাই যাম আৰু
অ'।
মই সৈ এডমিটখন উলিয়াব লাগিব, কম্পিউটাৰ দোকানৰ পৰা।
অ'।
নহ'লে হেৰি মানে
অ', সেইখন কলেজৰ পৰা নিদিয়ে জানো? সেইখন আকৌ
উহম, আকৌ উলিয়াব লাগিব আমি, পইচা দি নিজে উলিয়াব লাগিব।
অ', মই আকৌ সেইখন কলেজৰ পৰা দিব বুলিহে ভাবি আছোঁ, সেইখন কলেজৰ পৰা, মানে এনেকুৱা নিচিনা আমাৰ যেনেকে এডমিট কাৰ্ড আহে তেনেকে নাহে জানো?
উহ সেইখন মানে আমাক লিংক এটা দি দিয়ে সেইটো মৰি গাওঁ কলেজৰ এটা হেৰি থাকে নহয় ৱেবচাইট থাকে। সেই ৱেবচাইটটোতে মানে সেই খ উপলব্ধ হয় আৰু আমাক লং লিংক টো দি দিয়ে। সেই লিংক টোত আমি আমাৰ এনৰলমেন্ট নাম্বাৰ বুলি এটা থাকে সেই নাম্বাৰ আকৌ এই পাছৱৰ্ড থাকে নহয় কম্পিউটাৰ দোকানত যে আমি পাছৱৰ্ড‌‌ বিলাক এ মানে দিয়ে যে সেই পাছৱৰ্ড টোৱে এনৰলমেন্ট নাম্বাৰটোৱে মাৰি দিলে তেতিয়া মানে আমাৰ এডমিট খন ওলাই আহে মানে আমাৰ ফোনত ওলাই যায় আৰু
অ অ
তাৰপাছত আকৌ সেইখন এতিয়া ফোনতহে ওলাম আমিতো কাগজ টাইপত ওলাব লাগিব তেতিয়াহে হেৰি অলে নিব পাৰিম। একজামলৈ সেইখন আমি নি নিজে উলিয়াব লাগিব।
অ'।
নিজে উলিয়াই পেলাই তাৰ পিছত সেই চাইন কৰাব লাগিব।
অ' বাৰু তুমি হেৰি কৰিবা আহিলে ফোন কৰিবা মোলৈ দেই।
অ অঁ তোমালোকৰ হেৰিটো ৰুম টো ক'ত আছিলবা মই পাহৰি থাকিলো নহয়
মই ফোন কৰি পেলাই তোমাক কম দিয়া তুমি মৰিগাঁও আহি পেলাই মোলৈ ফোন কৰিবা। ন?
অ কি কলা বা
তুমি বোলো মৰিগাঁওলৈ আহি পেলাই ফোন কৰিবা মই তেতিয়া ফোন কৰি দিম তুমি আহিবা।
অ'‌ অ' অ'।